ভাল, ভাল, আপোনাৰ?
ভালে ভালে।
কি হৈ আছে?
মই এইয়া অফিচতে আছো।
উম। এ ভাই হেৰিছে খতি বাৰী খোৱা হ'ল নাই?
খোৱা বোৱা হ'ল অ' তোৰ খোৱা বোৱা হ'ল নে?
উম' হম' হল এ হেৰি কথা এটা সুধিবলৈ আছিলে।
কোৱা কোৱা।
মানে গাড়ীয়ে কথা আৰু গাড়ী এখন।
কৈছিলা যে ল'ম বুলি।
অহ তাকে আল আ অ'। চাজেজ কৰকচোন আপুনি
উম গাড়ীটো যামে তোমাৰ বহুত ওলাই আছে ন মাম উম,
ইলেক্ট্ৰিক মানে কি হয় ইলেক- ইলেক সিটো মানে আৰু বেটেৰী- বেটেৰী কিবা ভাল নালাগে চাউণ্ড তাউণ্ড নাই।
উম, ইলেক্ট্ৰিকা আৰু এটা প্ৰব্লেম হয় আমাৰ এতিয়া ধৰা অসমৰ কথা সোধো না অসম মানে ইলেক্ট্ৰিক চেণ্টাৰ বিলাক নাই ন'
অ, সেইটো হয় উম, অসমত হেতুই বেয়া হয় ঘৰতে দিব দিব
এতিয়া চেন যেতিয়া চেণ্টাৰ এতিয়াতো কথা নাই আৰু
তাকে ম, চাউণ্ডটো ভালকে অহা নাই আকৌ অকমান নেটৱৰ্ক প্ৰব্লেম নেকি?
অকলে লব পাৰে আৰু ইতা ভাল হলনে?
অহ, অকণমান ইমপ্ৰুভ ক'লে ভাল ওলাইছে।
এতিয়া পেট্ৰলৰ কি হৈছে? ই টুৱেণ্টি পা কৈ-কৈ ই হান্দ্ৰেড হব নহয় অ, পেট্ৰলো বোলো ই টুৱেণ্টি পা গৈ ই হানড্ৰেদ হবগে নহয় ইঠানল।
অ', অ', ইথানল পুৰা মিক্স কৰিব ন'?
উম,
এইটো কিবা গাড়ীৰ প্ৰভাৱ পৰে নেকি গাড়ীৰ?
প্ৰভাৱ পৰে এইটো মাইলেজটো প্ৰভাৱ পৰিব প্লাছ আকৌ গাড়ী বিলাক মানে ইঞ্জিনও অলপ মানে ইঞ্জিন টো বনাইছিলেতো ইথানল টুৱেণ্টি পাৰ্চেণ্ট
কিন্তু মানে ইণ্ডাষ্ট্ৰী ইণ্ডাষ্ট্ৰী লেভেলত কিন্তু এইটো ফাইদা আ ক ইথানেল ইউজ কৰিলে।
অ ইণ্ডাষ্ট্ৰী লেভেলত ভাল বাওঁ।
মই মানে এইখন ৱেব চিৰিজ এখন চাই আছিলো তাত সেইটো মানে ভালকে কৈছে কথাবো ইথা
উম। কে ইতাক কি গাড়ী বুলি ভাবিছা চিতাৰ নে ছিবিও ভাবি আছা।
হি কৰিব লাগে ফাইদা হন
অ অ কিডাৰ ভাবিছানে এচিবি ভাবিছা।
মই তাকে মানে বুজাই দিয়কচোন মই বস্তুবিলাক বুজি পোৱা নাই কি কৈছে?
গাড়ী তোমাৰ তিনটা ভাগ থাকে। এটা হৈছে এ চিবি যিবিলাক ওখ গাড়ীবিলাক ওৱান এইটি গ্ৰাউণ্ড প্লেনছটো
কি কি কি?
বেৰমা এ মাকুম জেনে তোমাৰ কটো আছে বলেওছ ল
এইখিন কিছ এছুবি।
এ চি এ চি কেটেগৰীত পগেইটাামটো।
অ'।
আৰু ক ইনভা ধেৰ আছিল ম তাৰপিছত এ এম টিভি বুলি আছে। এন এনন্তি
এ এচ ইউ ভি টো কেলে ভাল এচ ইউ ভ টো এচ ই ভি মানে কেলে? ভাল
চা চোৱা আমাৰ অসমৰ ৰদ কিশন ৰদ কডিশ্যন বিলাক মানে সচলত ভাল নহয় ন। কিছুমান হাইৱে কিছুমান বগা থকা, আৰু জট বিলাকে বহুত ওখৰতথা নলাক, তলত নালাগোক খাব পাৰে ভাল আ আৰু মানে, যিবিলাক পুৰা অসমৰ ভাষাত কৰিবলৈ ৰ-ৰাফ এণ্ড টাফ ন?
অকমান চাউণ্ড টো ইম্প্ৰুভ হলে ভাল হ'ব। নেটৱৰ্কটো বেয়া।
নেটৱৰ্কটোৱে বেয়া তোমাৰ।
মাজে মাজে আকৌ আহে, আকৌ মাজে মাজে গুচি গুচি যায়।
তাকে। কি কৰি আছা?
এয়া, তাকে চাব চেদান নে কি? সেইটো কি?
অ', চিদান বিলাক মানে ফেমেলি কাৰ বিলাক যেনেকে, মাৰ্চিদিছ দনেট
আৰু এছ উ ভী আৰু চে এছ ই ভি চেডান বেলেগক কেনেকে মানে?
সেইটো হাই প্ৰিফেঞ্চ লোক। এছ ই ভি সদায় ওখই হয়। বেছিভাগ ওখই থাকিব। চকা চাইজটো তাত অ চিদান বিলাকত মানে চিটটো বেছি হয়।
অ', মানে এহেটি এৰ' ডাইনামিকস ফল' কৰে পুৰা।
অ' এৰ' ডাইনামিকস টো ফল' কৰে। হাৱাত হেতু মানে বেছি কাটে ন? সেনেকুৱা
আকৌ এটা কিবা এটা আছে নে হেডছবেগ বুলি?
অ' হেডছটো আছে। সেইটোও ভাল হয়। মোৰ হিচাপত তোমালোকে এফ টো জি এখনহে লব লাগে। ঠিকেইটো। অ', ক্ৰেতা হয়, বেজা তেনেকুৱা সেইবিলাক হয়।
কিগি এন্তক, কিগি আহিব
এচ চি দি তোমাৰ ফৰ জি এখন ওঠৰ শ পঁচিশ মানৰ ভিতৰত আহি যাব।
হা হা।
সোতৰৰ পৰা পঁচিশ লাখৰ ভিতৰত।
ওম। ঠিকেই। ট্ৰেণ্ডিঙত কি কি আছে?
ট্ৰেন্দিঙত আছে। এতিয়া নতুন খন আহি আছে। নতুন মডেল। চতাইল
কি খন? কি খন কি খন নতুন?
নতুন স্কপিঅ খন আকৌ এলটছখন।
স্কৰ্পিঅ' এন খন ভাল লাগে বাৰু দেই।
অ এনখনৰ তোমাৰ জেগাতো বহুত আছে ন। গাড়ীখনৰ
উম, মানে এণখন ইমান অকমান লাগজাৰী ফালেও বেছি। সেয়াই আৰু মানে অকণমান কম্ফৰ্তৰ ফালে।
অ', তাৰ চাসপেন্শন খিনি ভালে।
উম। আৰু এচ ইলেভেনখন অকমান কপে মানে।
কপে। কিন্তু আকৌ
উম, আৰু মানে পাৱাৰ আছে এইখন।
পাৱাৰ আছে। তাকে এটাই প্ৰব্লেম, মোবাইল
হা হা?
এছ ইলেভেনখনত মোবাইল ফোনটো নাই আৰু।
মোবাইল ফোনটো নিদিয়ে নেকি তাত?
নিদিয়ে এফ ইলেভেনত নিদিয়ে। এনখনত আছে এফ ইলেভেনত নাই।
অ'এনখনত আছে বাৰু। অ', লাগিব কালি।
বয়সৰ লাগিলে এছ ইলেভেন নহ'ব এনখন হে চাব লাগিব। কিটো এফ জেদ ওৱান।
এনখনৰ মডেল কেইটা আছে?
মডেল তোমাৰ তিনিটা জেড এইট জেড নাইন আৰু জেড টেন।
আপুনি ক'ৰবাত পঢ়া হয় নি?
মই?
অ'।
ইউটিউব চাৰ্জ।
অ' আচ্ছা সেইকাৰনে ইমান মানে কচ্ছা আকৌ।
ইউটিউব চাও ইউনিভাৰচিটি ত।
ঠিকে আছে কিন্তু এনে আঠটা থাকে মডেল। তাৰ ভিতৰতো বহুতকেইটা আছে।
উম।
আঠটাৰ ভিতৰতো মানে তিনটা চাৰিটাকে বেলেগ বেলেগে মানে সঁচা কথা ক'বলৈ গ'লে কমে পঁচিছটামান মডেল আছে।
মডেল থাকিবই ন কোনোবাখনত চাট গ্ৰুপ থাকিব কোনোবাখনত নাথাকে।
অ' তাকে একেবাৰে, এ একেবাৰে টপ মডেলটো কিমান পৰিব এনখনত?
টুৱেণ্টি এইট
টুৱেণ্টি এইট?
উম।
উম ঠিকেই আছে। পাৱাৰ হেভি আছে চাগে, নাই ফৰচুনাৰখন মানে বেছি মোৰ কাৰণে মানে মোৰ পচন্দ নহয় মোৰ।
তট ই কিন্তু ভাল এটো
অ' সেইটো হয় বাৰু তই এটা আৰু ৰিলাইবিলিটি হয় বহুত আৰু কি কয় মানে খৰচা কম সেইয়‌
অ' আৰু স্পীড দিবলৈও ভাল হয় কোনো টেনচন নলৰে।
অ' মানে গবচ আৰু।
ইন'ভাখনো বেয়া নহয় ইন'ভা ৰিচেণ্ট বেণ্ড হব সেইকাৰণে আজিয়ে কিনিলে ভাল।
বেণ্ড হব নেকি ইন'ভাৰ?
অ' ইন'ভাখন বেণ্ড হ'ব।
কেলে?
হয়টো নতুন চৰকাৰৰ ৰুল হেনো ফল' নকৰে গাড়ীখনে।
আচ্ছা নতুন নতুন ৰুল কেতা কি কি?
নাজানো দে।
অ'। ট্ৰেক্টৰৰ কথা কৈছো অকমান ট্ৰেক্টৰ কেনেকুৱা কি?
ট্ৰেক্টৰ তোমাৰ, ট্ৰেক্টৰ মেইনলি কোম্পনীৰ ওপৰত ডিপেণ্ড কৰা তোমাৰ যদি হাল বাবলৈ হয় নেচিটো ভাল হয় তাৰমানে আগটো পাতলা হয় না তেলটো। কম খাব হাল বাৱতে তাৰ তুমি ধৰি লোৱা মাটি কাম কৰিবলৈ বিচাৰিছা।
অ
তেতিয়া অৰ্জুন ভাল হয় সোণালিকা ভাল হয় পাৱাৰটেগ বিলাক ভাল হয় সেইবিলাক মানে গধুৰ হয় তোমাৰ আ
স্বৰাজ স্বৰাজবোৰ বেয়া নেকি?
স্বৰাজ বিলাকো ভাল হয় স্বৰাজ ছেভেন ডাবুল ফ'ৰ সেইখন এখন ভাল গাড়ী
অ
টেক্টৰো তেনেকে ফ'ৰ বাই টু ফ'ৰ বাই ফ'ৰ অপশচন টো থাকে।
এ স্বৰাজ-স্বৰাজ ছেভেন ডাবুল ফৰখন চলাইছে নি আপুনি?
নাই-নাই স্বৰাজৰ আজি লৈকে চলোৱা নাই কিন্তু। সণালিকা তোমাৰ ছিক্সটিখন চলাইছো।
অহ
আৰু তোমাৰ হেৰিখন পাৱাৰটেকৰ ফিফটি খ আৰু। যেন তোমাৰ অৰ্জুন প্ৰবখন চলাই চাইছিলো বাৰু দেই অৰ্জুনখনো জোৰ আছে।
অ হজিং ফো ফাই ফ হলে এনে জোৰ থাকিব আৰু
উম-উম বহুত মানে পুৰা ফালি যাব পাৰে আৰু।
উম-উম
কথা থ গে এবিঘা মাটি সবাইটো ট্ৰেক্টৰ বালে সেইখনত হয় চাৰে চাৰিশ টকা। অৰ্জুন খনে বালে একৌ আঠশ টকা হৈ যায় ন।
আঠশ টকা হৈছে।
অহ
গাবুল হৈ যায় ন কাৰণ তেলৰ কথা আৰু।
তেলৰ কথা আৰু ঘগোলা দি দিয়েতটো
আৰু মানে অ দ মাটিত চাগেটো ইউজ হব ভালক
অ দ মাটি আৰু প্লাছ মানে এচাহে বায় এনেকে দুচাহ নাপায় নহয়। দুচাহৰ বা দুচাহৰ কাম এচাহতে কৰি দিয়ে ন।
আচ্ছা, সেইটো কথা ন।
উম,
উ আমাৰ ফালে ইমান নচলিব পাৰ সেইটো মানুহে দাম চাই ইমান সেইটো হেৰি এক
সেইটোৱে-সেইটোৱে মেচি চাব প মেচিয় ভাল আভেন ফ কাৰ
ছেভেন টু ফাইভ জিৰ' আছো এখনো।
উম
আছে এই এইটো তেলটো হেৰিয়তো মানে মই চাই দিলোঁ চৰাচ চেভেন পৰিব এক্টি সেইখন পঞ্চাছ। পেও হয় তাৰপ পাৱাৰোঁ আছে। আকৌ তেলো মাইলেজো ভাল দিয়ে। সৰাজ মানে ইডিয়ান ব্ৰেন।
ততে আকৌ খিতিখনো ভাল হয় উ
অ মানোৱাৰটক্ চাৱাৰ টে্ক বিিলাক আহিব পি যে সেইকাৰণে য কথাটো কৈছো লাইক এতিনে মহেন্দ্ৰান তেনেকে আাৰ ইণ্ডিয়ান বেণ্ড।
অ-অ
তেনেকে সৰাজটো ইণ্ডিয়ান ব্ৰেণ্ড।
উম।
উম,
ভাইটি মোক ফোন এটা আমি ৰ পাতিম ৰ।
অ', অ', হ'ব।